হেল্ল' অ শুনিছো শুনিছো
কি খবৰ? হেল্ল অ অ কি খবৰ? আছো আছো ভালে গৰ, ভাল ভাল মোৰো ভাল। বা পিছে
তুমি ক'ত আছা এতিয়া?
মই ঘৰতে বৰ্তমান তুমি
মই মা তাত আহিছো। মই থাকো তাতে মোৰ পাৰ্চেলবিলাক আহে ইয়াতে, আজি আহিছো এতিয়া অলপ আগতে। মোৰ পাৰ্চেলবিলাক নিব আহিছো। পাৰ্চ নাই আকৌ যাম পাৰ্চেল চাৰ্চেল লৈ পেলাই যাম আকৌ। হম
অ
মোৰ অৰ্ডাৰ বিলাক মানে মই এড্ৰেছত, নাই নাই সিও আহিছে, তাৰ লগতে যাম। সি অফিচৰ পৰা আহিছে মোক যাই পাই লৈ আহিছে।
ঠিকে আছে ঠিকে আছে। পাৰ্চেলবোৰৰ এড্ৰেচবোৰ এতিয়া চেঞ্জ
নাই, চেঞ্জ কৰিলো মই তাতে বুজাব নোৱাৰো যে সেইটোকাৰণে মই ইয়াতে দি দিওঁ বুজাই থাকিব মন নাযায় আৰু।
অ এ পাহাৰত ৰাস্তা ইমান বুজোৱাটো দিগদাৰ।
দ ক'ৰবাত যাই পেলাই সোমাব, মোৰ পইচাও যাব! পাৰ্চেল যাব অ। সেইটো কাৰণে। তোমাক আ হেৰি এনে ডিউটি শেষ হ'ল?
অ হ'ল হ'ল হ'ল, আজিৰ কাৰণে শেষ, কালি পৰখি এতিয়া বন্ধৰ ৰেষ্ট আকৌ সোমবাৰৰ পৰা আৰু শনি ৰবি বন্ধ।
অ শনিবাৰ অ শনিবাৰে বন্ধ দিয়ে নেকি? অ মইও চেক ছেকেণ্ড চাটাৰ্ডে বন্ধ দিয়ে বুলি ভাবিছিলোঁ। ছেকেণ্ড
নাই এভৰি ছেটাৰডে বন্ধ থাকে চেটাৰডে চানডে দুটাক মানে কমপ্লিট অফ আৰু এচনক। আ উম মানে অকল চানদে বন্ধ থাকি থিলে কিবা বন্ধ জানে নাপায় চেটাৰডে টো থাকিলে অলপ অ চেটাৰডে টো থাকিলে অলপ মানে লাগে যে বন্ধ বন্ধ হৈছে। এতিয়া বাকী? হ কোৱা
উম বাকি তাৰ বাৰ্থডে কি প্লেন?
বাৰ্থডে প্লেন একো নাই তেনেকে বৰ্তমান এতিয়া লৈ। চাও! কি কৰো দিন আছে
দিন নাই আৰু আজি পাঁচ তাৰিখ হ'লেই নেকি পাঁচ তাৰিখ ন অ তই পাঁচ দিন আছে আৰু
অ এই তাকে এতিয়া চাও ঘৰতো বাইদেউৰ পোৱালি দুটাৰ সিহঁতৰো এক্জাম আছে। এতিয়া তাকে মিলাব পাৰো নে নোৱাৰো কি কৰো। সিহঁতৰ একজাম নাথাকিলেতো কথাই নাছিল আছিলে এতিয়া একজাম পৰি গ'ল ন একজামৰ টাইমত আৰু এনেকে দিগদি এনেই নপঢ়ে। তাতে আৰু দিগদাৰ দিব ভাল নালাগে লাগে ন আকৌ আলহী চালহী আ আহিলে আৰু সেই তাতে বিজি হৈ যাব উম সিহঁতে তাতেই পঢ়া-শুনা বাদ দি তাতেই ব্যস্ত হৈ যাব সেইকাৰণে মানে চাও কি কৰিও নকৰো। ওলাই যাব পাৰো একপাক ওলাই গ'লে বাৰু কথা নাই ঘৰত। চাগে একো কৰা নহব আৰু এই হোৱাৰ তেনেকে
সেইমতে অ মোৰো এতিয়া হেৰি আজি শনিবাৰলৈ লেইছ ৰেইষ্ট নাপাও ন। ম আ বেলাও টিউচন কৰা। শনিবাৰে বন্ধ থাকে পোৱালিকেইটাৰ আগবেলা কৰাই দিওঁ দেওবাৰে বন্ধ লওঁ আৰু। গোটেই সপ্তাহটো কৰাই থাকিম মাথা চাথা বেয়া লাগে। যে
অ এটা দিন কৰাব ৰেষ্ট লাগে আৰু যি প্ৰফেচনে নহওক অ এটা দিন ব্ৰেইনটোক
ৰেচ লাগে অ আৰু সিহতক পঢ়োৱাৰ আগতে মই নিজে পৰিব লাগে। অল চাবজেক্ট লৈছোঁ যে ক্লাছ ছিক্সৰ। অল চাবজেক্ট চছিয়েল ষ্টাডিচ টো মই নাজানো লেটিটিউদ লঙ্গীটিউদ তেওঁ বুজিছোঁ।
আহ হা হা হা হা হা হা হা
তেতিয়া বুজা নাছিলো এতিয়াই বুজিছো হু হু হু হুম।
পঢ়াওঁতে
পঢ়াটো ন এতিয়া এতিয়া মই নহয় বুজি পাওঁ এতিয়া মই দেখিলে মানে বস্তুখিনি বুজিলে পতক একে মাতাত সোমাই। অ এইটো বস্তু আছিলে তেতিয়া মাথাত নাছিলে
অ তেতিয়া আৰু আমাৰ ক'ত আৰু নিজৰ ক'ত পঢ়াত মন থাকে যেতিয়া পঢ়াৰ টাইম থাকে। এতিয়া পঢ়িব লাগে আমাৰ ৰে দ দৰকাৰ নাই কাৰণে এতিয়া পঢ়িলে চব অলপতে বুজি প যেতিয়া আমাৰ পঢ়িব টাইম আছিলে তেতিয়া পঢ়াত মন নাছিলে
কমপ্লিট কৰিব লাগে।
অ পঢ়াটো কমপ্লিট কৰি পৰীক্ষাটোত পাছ হৈ যাব।
লব লাগে সেইটোয়ে এতিয়া চামাৰ ভিকেচ চলি আছে কেন্দ্ৰীয় বিদ্যালয় গোটেই চামা ভিকেচন হোমৱৰ্ক খিনি মই কৰি আছো। হম্। এনেকুৱা লাগিছে মোৰে চামাৰ ভেকেচন চলি আছে। নকওঁ আৰু। তাইট ।
মই এতিয়া ক্লাছ টোৰ দুটা লৈ আছো ক্লাছ
আহ - অহ
মানে মই তোৰ পৰা গোটেইখিনি কৰাও। খালি ছেভেনৰ পৰা মানে ছ অকল চাইন্সটো ল'ম। বাকি মানে এডভাটাইজত ম এনেকে লিখি দিছো। ক্লাছ ৱান পৰা ছিক্সৰ অ হোল চাবজেক্টচ আৰু ছ ছেভেনৰ পৰা টেনলৈ ছ অকল ছাইন্স টো বুলে সেই ডাঙৰ ক্লাছবোৰ অহা নাই বাৰু এতিয়ালৈকে।
অ ', অ ', আহি যাব ষ্টাৰ্ট কৰিছহে আৰু এতিয়া লাহেকে একবাৰ মানে ষ্টাৰ্ট কৰিলে বস্তুটো আগবাঢ়ে ন।
এতিয়া হিন্দী পঢ়াওছো। হিন্দী মই নিজে আগে ইউটিউবত পঢ়ি আছো। ক - খ - গ পঢ়াই গৈছো উচ্চাৰণবিলাক। কোনটো কি কয় নিয় কোনটোক কয়, কি কয়। আগে নিজে মই ক খ গ পঢ়ি লৈছো কিমান আগতে তুৰ চিক্সত বাদ ছেভেনত বাদ দিছো।
অ 'আমি ক্লাছ অ -অ - বাপৰে বাপ হিন্দীটো আমি কব কিবাকে পাৰো
উম। মইতো কবও ভালকে যি হিন্দী মোৰ। অহ, আমাৰতো হিন্দী মানু
হে-হে অ' আপ আমাৰ ৰ অসমীয়া মানুহে হিন্দী কলে তাইক কমেডিয়ে লাগে
সবে জা ন তুমিতো বহুত ঠিকেই কোৱা হিন্দী অ। তোমাৰতো ঠিকেই হয় আমাৰতো যে হিন্দী মাৰিলে যি
হা - হা - হা এইটো জমনি লাগে কিন্তু তথাপি কওঁ আৰু যিখিনি পাৰো, কিন্তু সেই বুলি আৰু ইমান ৰি পৰা আখৰ মনত ৰাখি -ৰাখি ক'ব নাজানো আৰু হিন্দীত। টো অসমীয়াটো আৰু এতিয়া পাৰো আৰু নিজৰ ভাগ খাঁ বুলিয়ে আৰু সেইটো পুৰা উম। আৰু এতিয়া যিহেতু অ' সেইবিলাক কাম কাজ কৰি থাকো কাৰণে আৰু চলি যায় আৰু কিবা কিবি কে অসমীয়াত। এটা টাইমতো এৰাই এৰা ত নিচিনাই হৈছিলে অ অসমীয়াটো মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডাৰীটো অসমীয়া লোৱা নাছিলোঁ। তাৰপিছত ডি গ্ৰীড যেতিয়া গ'লো ডিগ্ৰীত ভাবিলোঁ অসমীয়াটো লওঁ। অসমীয়াটোৰ লওঁ বুলি কৈ ল'লো চাবজেক্টটো চিলেক্ট কৰি তাৰ পিছত প্ৰথম এদিন ক্লাছ কৰিব সোমাইছোঁ। সোমাওঁতে কি পঢ়াইছে একো পাত্তা পোৱা নাই। চব মাথাৰ পৰি দি গৈছে। কাৰণ ল-হায়াৰ ছেকেণ্ডাৰী দুই বছৰ পঢ়া নাই। সেইটো হায়াৰ ছেকেণ্ডৰীত তেওঁ তো অকল আমাৰ ইয়াতেটো অকল কলেজ বিলাকতহে থাকে। সেয়াটো স্কুলবিলাকত নাথাকে। স্কুলবিলাকত ইংলিছটো থাক থাকে আৰু বাকী চাবজেক্টছবোৰ থাকে। সেইকাৰণে হায়াৰ ছেকেণ্ডাৰী মই স্কুলত পঢ়িছোঁ যেতিয়া অসমীয়াটো নাই। ডিগ্ৰীত যেতিয়া ললোঁ মই গীত যোচত আৰু অ-নিজৰ ভাষাটো কিয় নপঢ়িম বুলি কৈ লৈ ললোঁ। লৈ লোৱাৰ পিছত তাৰ পিছত প্ৰথম এ-এটা ক্লাছ কৰিব সোমাইছোঁ প্ৰথম দিনা। বাপৰে এক কো পাট্টাই নাপ পালোঁ কি ক'লে টিচ্চাৰে। অ' বহুত টান হয়, বহুত টান হয়। পূৰা মাথাৰ ওপৰেদি গৈছে। অ' বহুত মাথাৰ ওপৰেদি গুচি গ'ল। এক কো বুজি নাপালোঁ। তাৰ পিছত ভয়ে ভয়ে এতিয়া কি কৰোঁ কি নকৰোঁ তাৰপিছত এতিয়া গ্ৰেজুৱেশনত মই ইংলিছ মেজাৰ লৈছিলোঁ বুলি আমাক মানে পিছত সেয়া ক'লে যে ইং মানে লেংগুৱেজ চাবজেক্টত মেজৰ ললে মানে চেকেন অ' লেংগুৱেজ চাবজেক্ট এটা ল'ব নালাগে বুলি ক'লে। তেতিয়া বাচি গলোঁ আৰু। তেতিয়া লগালগ সেইটো শুনা পায়েই এপ্লিকেশন লিখি তো আৰু অসমীয়া ডিপাৰ্টমেন্টত গৈ এইচ অ ডিৰ হাতত এপ্লিকেশচনখন থমাই এৰিছোঁ তাৰ পিছতহে শান্তি পাইছোঁ। নহ'লে ক্লাছ কৰি এক
পাৰা আৰু আনচাৰবিলাক লিখিব দিলেও ইমান স্পীডত কৈ দিয়ে অসমীয়াটো।
অ'- অ' বুজি নাপায়। তাৰে উপৰি ইমান ষ্টুডেন্ট এটা ক্লাছত কলেজতটো আৰু এটা ক্লাছত কিমান? চল্লিশ-পঞ্চাশটাকে ষ্টুডেন্ট থাকে। কোনবাই পে লাষ্টত বহা কেইটাই পেক পেকাই থাকিব। টিচাৰে কি কয় পাতাই নাপায়। এনেকে সেনেক
আমি হাইছেকেনদ্ৰি সময়ত আমি হাইছেকেনদ্ৰিত অসমীয়া লৈছিলে কত হেৰি ট্ৰেঞ্চফাৰ কৰা নাই ইংলিছ অলটি লৈ প্ৰথমতে অসমীয়া লৈছোঁ। তাইটেলটো অসমীয়াত থাকিলে।
অ'।
অসমীয়াত লৈছিলোঁ নহয়। তাৰপিছত আক' ট্ৰেঞ্চফ হেৰি কৰি পেলাই অ' ইংলিছ অলটিলৈ নি আহিলোঁ।
অ' সেইটোৱে মানে অলপ গেপ চ - গেপ চলি যায় গেপ লাগি গ'লে মানে তেতিয়া আৰু দিগদাৰ হৈ যায়। কিন্তু তাৰ পিছত যেতিয়া মই মাছ তাৰ পিছত মানে কৰিলোঁ মাছ তাৰ পিছত আমাৰ প্ৰজেক্ট সময়ত টু লিংগোইষ্টিক চৰ আছিলোঁ ন। ত' তেতিয়া মানে কি হ'ল আমাৰ প্ৰজেক্টচবোৰ মানে নিজৰ মাডাৰটাঙৰ ওপৰত কৰিব লাগে চব, ত' এতিয়াতো অসমীয়াতে কৰিব লাগিব, মোৰ মাডাৰটাঙ যিহেতু অসমীয়া মোৰ চব প্ৰজেক্ট অসমীয়াত কৰিব লাগিব। সেই তেতিয়া মানে আকৌ অসমীয়াত কৰোঁতে কৰোঁতে সেই দুই বছৰ, তেতিয়া মানে আকৌ অসমীয়াত টাচ্চটো আহি গ'ল আহো যাওঁতে তেতিয়া মানে আকৌ নতুনকে এবাৰ অসমীয়াটোত ইণ্টাৰেষ্ট বহিলে মানে। তেতিয়া আকৌ যি ষ্টাৰ্ট কৰিলো এতিয়া মানে আৰু সেই টো লাইন যি ধৰিছো আৰু এৰি দিয়া নাই আৰু যিমান পাৰো চেষ্টা কৰি আছো। ভাষাটোক মানে বচাই ৰাখিব
অ এতিয়া এতিয়াতো অকতটো বেছি ভাল হ'ব টান টান ৱৰ্ডবিলাক বুজি পাবা
অ ', এতিয়া মানে এতিয়া ভকেবুলেৰিও বহুত ভাল হৈছে মানে অসমীয়া আগতে কিছুমান এনেকুৱা এনেকুৱা শব্দ থাকে এ মাহঁতে ইউজ কৰে দেউতাহঁতে ইউজ কৰে বুজিয়ে নাপাও কি কয় অ এতিয়া। মানে সেইটি সেইবোৰ শব্দবোৰ মানে জানা হৈছো আৰু মানে। তাৰ মান ভেৰাইটী সব ৱৰ্ডচ হেনেকে মানে জানা হৈছো মানে লাগে ভাবো আৰু যে মই ভালেখিনি ৱৰ্ড এতিয়া জানা হৈছোঁ। টো বুলি আৰু তথাপিও তাৰে মাজতে কেতিয়াবা কিছুমান শব্দ এনেকুৱা ওলাই যায় যে অ', এইটো দেখোন আজি প্ৰথম প্ৰথমবাৰ শুনিলো আগতে শুনাই নাই। তেনেকুৱা ধৰণৰো লাগি যায় কেতিয়াবা ঘপককে।
স্পেলি স্পেলিং ল, কিছুমান টান
অ', স্পেলিং মোৰ - মোৰ মোৰ অবিধান আছে দুখন দুখন অভিধান আছে। সেইদুখন মেলি লওঁ আৰু সেইটো স্পেলিঙৰ কনফি অ ডিক্সনেৰী আছে দুখন, সেই দুখন মেলি লও আৰু বা অনলাইন ডিক্সনেৰীও আছে আছে মোৰ লগত অনলাইন অনলাইন ডিক্সনাৰী চাওঁ নহ'লে ফিজিকেল ডিক্সনাৰীও আছে দুখন। এখন মানে ইংলিছ অসমীয়া এখন আৰু অসমীয়াৰ সেনুকুৱাকে দুখন আছে। সেই দুখন চাওঁ তাৰপিছত এয়া এ অনলাইনৰো ডিক্সনাৰী থাকে নহয় বহুত কিবা কিবি তাৰে এখন আছে মানে সেইখন লৈ থৈছোঁ। লৈ থ'লে মানে তাতে স্পেলিঙৰ মানে অলপ কনফিউজন হ'লেও ডিক্সনাৰীখন চাই লওঁ আৰু। এইটোত মানে লাজ নকৰোঁ কাৰণ স্পেলিঙত কনফিউজন মোৰ হয়। বহুত হয়। সেইটো কাৰণে নে মানে অ' ভুল কৰাত কে সেইকাৰণে লগা-লগ ডিক্স নাৰীখন মিলি চাই লওঁ আৰু যি হৈছে। স্পেলিঙটো কেতিয়াবা হয় কেতিয়াবা সেই হৰ্স্ব ই দীৰ্ঘ ইতে বা হৰ্স্ব উ দীৰ্ঘ ঊ তে অলপ-অলপত ইফাল-সিফাল হৈ ভূল হৈ যায় স্পেলিঙবোৰ। সেইকাৰণে নলওঁ আৰু চাই লওঁ যিমান পাৰোঁ।
এতিয়া কি ডিনাৰ কৰিবা নেকি? এতিয়া আ-ডিনাৰ কৰিবা নে?
অ' হৈছে ডিনাৰ ৰেডি প্ৰায় কৰিম আৰু লাহেকে।
অ' নাই যাব হোৱা নাই, তোমাক কোনে বনাইছে ডিনাৰ তুমি নে? নে বৌহঁতে গৈছে?
নাই নাই ৰান ন্ধনী এগৰাকী ৰাখিছিলোঁ। তেওঁ বনাই থৈ গৈছে।
বাকী গম কৰিলে হৈ গ'ল আৰু।
অ' এতিয়া সেই গৰম কৰি খাম আৰু লাহেকে। বাকী আন্তি কেনে আছে? ছে
আছে। ঠিকে আছে। চলি আছোঁ। ভাল কে। উম চিনেমা বাছ আহিলে।
কি চিনেমা চালে? অ' হোমৱৰ্কখন অ' - অ' সেই হোমৱৰ্কখন আমিও চালোঁ পিছে গোটেই কেইটাই। অ' ভাল লাগিছে কেনেকুৱা অ ভাল লাগিছে হা
আৰে বাতছাঁ লৰা কাৰণে
অ অ বাচ্ছাবোৰৰ কাৰণে অ ভাল লাগিছে চাই মোৰো।
অ মাই চাই দিলে মাৰ লগৰ লগত।
অ, লগৰৰ লগত গৈছিলে। অ। অ, সেইটোৱে ওলাই-চোলাই যাব লাগে অলপ, নহ'লে মন বেয়া লাগি থাকে। অ, ঠিকে আছে গৈ আহিছে।
মন-চন বেয়া কৰিছে অকলে অকলে। আমি মই চোৱা নাই। মায়ে চাইছে এইটো ৰুমত।
অ ভালে আছে চাই এনেকে চাই থাকিব লাগে মাজে-মাজে। এণ্টাৰটেইনমেণ্ট